হেল্লো
অঁ দে নমস্কাৰ শুনিছোঁ।
নমস্কাৰ জনালোঁ আপোনাক, আপুনি চাগে ভালে আছে ন?
হয় হয় হয় বৰ্তমান ভালে আছোঁ। এনে আপুনি?
হয় হয় আছোঁ ভালে আছোঁ, বৰ্তমান আপুনি কি কৰি আছে বাৰু?
বৰ্তমান আছোঁ সেয়া দুপৰীয়াৰ খোৱা বোৱা হৈ গ'ল, এ আৰু গছৰ ছাঁত বহি আছোঁ বৰ্তমান।
হয় হয় যদি আপুনি অকণমান সময় দিব পাৰে? অকণমান আপোনাৰ লগত কথা পাতিম বুলি ভাবিছিলোঁ। আপুনি সময় দিব পাৰিবনে? হয় হয় হয় অ যিহেতু এতিয়া বাৰিষাৰ বতৰ, আৰু আমি বহুতো শুনিবলৈ পাইছোঁ মানে চাৰিওঁ পিনে মানে বহুতো জেগাত মানে ঠাইয়ে ঠাইয়ে বানপানী বা কিবা তেনেকুৱা ধৰণৰ বহুতো বস্তু শুনিবলৈ পাইছোঁ। চ' মই ভাবিলোঁ আজি আপোনাৰ লগত বানপানীৰ বিষয়ত কথা পাতিম বুলি, ঠিক আছে?
অ বাৰু নিশ্চয়।
অ অ, যিহেতু আৰম্ভ কৰি দিওঁ, ঠিক আছে।
হ'ব, নিশ্চয় নিশ্চয়।
হয় হয়। যিহেতু এতিয়া বাৰিষাৰ বতৰ। মানে ঠাইয়ে ঠাইয়ে বহুতো বৰষুণ দিয়ে। আমিতো জানোৱে বাৰিষা বতৰত বৰষুণ দিয়ে। আও বৰষুণ দিয়াটো স্বাভাৱিক কথা কিন্তু আমি দেখিব ইমান অ। আমাৰ অসমতো যিহেতু বানপানীৰ সমস্যা বহুত পুৰণি বা বহুত আগৰ পৰাই হয়। সেইটো মানিবই লাগিব। কাৰণ অ কাৰণ অসমত বহুতো নদী আছে আৰু বৰষুণো বহুত। বহুত বৰষুণ দিয়ে বাৰু। তাৰপিছত ঠাইয়ে ঠাইয়ে কিছুমান জেগাত বৰ বানপানী হোৱাটো ইমান আচৰিত হবলগীয়া কথা নহয়। কিন্তু আচৰিত হবলগীয়া কথাটো হৈছে। মানে আজিকালি আমি দেখিবলৈ পাওঁ। কিছুমান জেগাত মানে একেবাৰেই মানে বানপানী হোৱা নাছিলে আগতে বা শুনা নাছিলোঁ। কিন্তু সেইবিলাক জেগাতো আজিকালি মানে বহুতো বানপানী হয়। অ, বানপানী বুলি ক'বলে গ'লে আমি ধৰি লওঁক, প্ৰথমতে ধেমাজি বা সেইবিলাকৰ নাম শুনিছিলোঁ। কিন্তু আজিকালি শুনিবলৈ পাওঁ আমি অহ বহুতো জেগাত মানে ধৰি লওঁক, শিৱসাগৰ আহ চৰাইদেউ সেইবিলাক জেগাতো মানে আমি বানপানী হোৱাটো শুনিবলৈ পাওঁ। ইয়াৰ কাৰণটো বহুত কেইটা কাৰন আছে। কিছুমান ধৰি লওঁক, প্ৰাকৃতিক কাৰণ থাকে আৰু কিছুমান
উম।
ধৰি লওঁক আৰ্টিফিচিয়েল বা কৃত্ৰিম বুলি কওঁ আমি যিবিলাক, সেইবিলাক। এতিয়া আমি নেচাৰেল বা প্ৰাকৃতিক বুলি ক'ব গ'লে। মানে সেইটো সেইটো সাধাৰণ কথা কাৰণ। এ বছৰত এটা সেই ছিজেন আহে, যিটো ছিজন মানে বহুত বৰষুণ দিয়ে। আৰু বৰষুণ যেতিয়া বহুত দিয়ে, তেতিয়া মানে কিছুমান ওপৰ পৰা কিছুমান বস্তু বহুতো নামি আহে বা নদীত পানী ভৰি যায়। সেইটো কাৰণে নদীৰ আশে পাশে থকা ঠাই বিলাক অকনমান পানী অভাৰ ফ্ল' হৈ যায়। সেইটো স্বাভাৱিক কথা বাও। কিন্তু আৰু আমি যিটো কৃত্ৰিম বুলি কলো। সেইটো হৈছে কিছুমান ধৰি লওক আমি মানুহে সজা। ধৰি লওক মানুহে বহুতো মানে নলা নৰ্দমা পুখুৰী, খাল, বিল গোটেই গুটি মানে শেষ কৰি দিছে। যাৰ ফলত মানে পানী বিলাক জমা হৈ থাকিবলে মানে জেগা নাই। বা শুকাবলে জেগায় যিবিলাক পানী ষ্টৰ হৈ থাকিব লাগিছিলে, নদী বা খাল বিলত। সেইবিলাক পানী মানে ধৰি লওক, চনবসতিত মানে যিবিলাক মানুহ থাকে। সেইবিলাক জেগা মানে অভাৰ ফ্ল' হৈ যায়। গতিকে আ সেইটো কাৰণে মানে যিটো কৃত্ৰিম বানপানী হয়, সেইটো হয়। আমি ক'ব গ'লে যিবিলাক নদী কাষৰীয়া জেগাবিলাক ঠাই বিলাক, সেইবিলাকত সাধাৰণতে আমি সেই প্ৰাকৃতিক ভাৱে যিটো বানপানী হয়। সেইটো হোৱা দেখিব পোৱা যায়। কিন্তু আজিকালি ধৰি লওক, গাঁও বিলাকতো ধৰি বহুত মানে কৃত্ৰিম বানপানীও দেখা যায় কাৰণ আজিকালি যিহেতু গাঁও বিলাকতো বহুতো ৰাস্তা ঘাট, আলি তলি বনোৱা হৈছে। যাৰ ফলত আমি দেখিবলে অ, আগতে দেখিবলৈ পোৱা ন উম, কিছুমান নলা নৰ্দমা বা পুখুৰী সেইবিলাক পুতি পেলোৱা হয়। যাৰ ফলত মানে ধৰি লওক, কিছুমান অ কিছুমান পানী ওলাই যাব খোজা পানী মানে, পানী বিলাক ওলাই যাব নোৱাৰে, যাৰ ফলত মানে বানপানীৰ সৃষ্টি হয়, অ। আৰু আমি ক'ব গ'লে কিছুমান ডাঙৰ ডাঙৰ চহৰ ধৰি লওক গুৱাহাটী, মহানগ গৰকে ধৰি লওক, সেইবিলাক মানে যিবিলাক গুৱাহাটী মহানগৰ মানে যিহেতু পাহাৰীয়া জেগা, মানে ওখ চাপৰ জেগা যিহেতু বৰষুণ দিলে ওপৰৰ পৰা,
হয় হয়।
সিবিলাক অ যিবিলাক মানে নামনি জেগা, সেইবিলাকলে পান মানে পানী বিলাক আমি বাগৰি অহা দেখা পাওঁ। গতিকে যেতিয়া পানীবিলাক বাগৰি আহে তেতিয়া মানে ধৰক বৈ যাব কিছুমান, নলা চলাৰ বহুতো দৰকাৰ হয়, গতিকে যিহেতু নলা সৰু সৰু নদী বিলাকৰ যিহেতু কমি আছে ইয়াতে, আৰু মানুহে যিহেতু নদীবিলাক ধৰি লওক আমি ভৰলু নদীখনেই ধৰি লও, নদী বিলাকত মানে মানুহে কি কৰে, মানে চাবৰ জোথৰ পেলাই একদম দম কৰি থৈ দিয়ে। যাৰ ফলত পানী খিনি বৈ যাব নোৱাৰে বা লাগি ধৰে। প্লাষ্টিকৰ আৱৰ্জনাই হওক বা কিছুমান ঘৰুৱা সামগ্ৰী হওক সেইবিলাক মানে লাগি ধৰে। তাৰ বাহিৰেও যিবিলাক আমি ড্ৰেইনেছ চিষ্টেম বা যিবিলাক ড্ৰেইন আমি হ'ব লাগিছিলে ৰাস্তাৰ কাষত সেইবিলাকতো মানে মানে মানুহে বহুতো লেতেৰা পেলাই দিয়ে বা সেইবিলাকত পানী খিনি বৈ যাব নোৱা ৰে, তেনেকে ধৰণৰ বহুতো সমস্যা হয়। যাৰ ফলত আমি গুৱাহাটী মহানগৰৰ দৰে নগৰ বিলাকত, বানপানীৰ সমস্যাটো দেখিবলৈ পাওঁ। চ্ মই মোৰ ফালৰ পা যিখিনি ক'ব লাগে মই কলো আৰু মই আপোনাৰ পৰাও জানিব বিচাৰিম। আপুনি মানে বানপানীৰ বিষয়ে কিবা ক'ব পাৰে অ কিবা কব ক'ম বুলি ভাবিছে নেকি?
হয় হয় হয় নিশ্চয়, ধন্যবাদ থাকিল আপ পোনালে, আপুনি বহুত তেনেকুৱা বানপানীৰ ওপৰত মানে ভালকৈ কথা বুজাই ক'লে আৰু সুন্দৰকৈ মানে বৰ্ণনা কৰাৰ কাৰণে ধন্যবাদ থাকিল। নিশ্চয় হয় বানপানীৰ এটা প্ৰাকৃতিক দুৰ্যোগ বুলিও ক'ব পাৰি, হয়নে নহয়?
হয় হয়।
আনফালে আমি ক'বলৈ গ'লে মানে এইটো এটা কৃত্ৰিম দুৰ্যোগ বুলি ক'ব পাৰি, আনফালে আৰু প্ৰাকৃতিক দুৰ্যোগ বুলিও ক'ব পাৰি, কাৰণ বানপানীত টো ক'বলে গ'লে মানে বৰ্তমানৰ মানে তেনেকুৱা, আগত যেনে কোৱা আছে, বৰ্তমানৰ মানে তাতকৈ অধিক আমি দেখিবলৈ পোৱা যায়।
হয় হয়।
উম যেনেকা বানপানীৰ যোগেদি আমাৰ কিছুমান তেনেকুৱা উপকাৰো আছে আৰু অপকাৰো আছে। আমাৰ লগত মানে, যদি বানপানী হ'লে মানে কিছুমান ভাল, ভালো হয় আৰু আনফালে মানে বেয়াও হয়। ক্ষতিও হয় মানে বানপানী হ'লে মানে তাৰে উপৰিও কিছুমান ক্ষতি হোৱাটো হ'ল মানে বানপানী হ'লে মানে বহুতো তেনেকুৱা কি কয় মাটিবিলাক গৰা খহনীয়া বিলাক মানে খহাই কেনে নদীটো বেছি তেনেকুৱা ডাঙৰ হৈ যায় লগতে
হয় হয়।
আৰু তাৰ লগত মানে তেনেকুৱা বহুতৰে মানে খেতি বাতি বিলাক মানে ধ্বংস হৈ যায় আৰু তেনেকুৱা খেতি কৰাবিলাক মানে বহুতো মানে
বহুতো মানে উটুৱাই লৈ যায় আৰু তেনেকুৱা লগতেৰে লগতে আৰু বহুতৰ তেনেকুৱা, বানপানীৰ যোগেদি তেনেকুৱা পশুপালন মানে গৰু ছাগলী গাহৰি মানে চৰাই তেনেকুৱা বহুতো মানে উটুৱাই লৈ যোৱাটো আমি দেখিবলৈ পাই আৰু যাৰ ফলত মানে বহুতৰে পৰিয়াল বিলাকৰ তেনেকুৱা কি কয় ক্ষতি হোৱাতো দেখিবলৈ পোৱা যায়। আৰু লগতে তেনেকুৱা বহুতো আমি বাৰিষা কালত দেখিবলৈ পোৱা যায় যে কি কয় মানে বহুতো তেনেকুৱা ঘৰবিলাক মানে পানীত মানে ডুবিব লগীয়া হয় আৰু বহুত ৰে তেনেকুৱা জন ব্যক্তি বিলাকৰ মানে প্ৰাণ তেনেকুৱা যোৱাটো আমি দেখিবলৈ পোৱা যায়
হয় হয়।
আৰু তেনেকে বহুতো ক্ষতি হয় কাৰণ বানপানীৰ যোগেদি তেনেকুৱা বহুতো ক্ষতি হয় সেয়েহে আমি এইটো ইয়াৰ ফলত আমি ক'ব পাৰি যে বানপানীয়ে আমাৰ জীৱনত এটা কি কৰিব এটা দুৰ্যোগ বুলি আমি কওঁ।
হয় হয় হয়।
আৰু তাৰ উপৰিও আমি ক'বলৈ পাৰো যে বানপানীৰ লগত আমাৰ কিছুমান উপকাৰো আছে মানে কিছুমান ভাল কামো কৰে বানপানীয়ে
হয়।
যেনেকৈ উদাহৰণ স্বৰূপে তেনেকুৱা আজিকালি দিনৰ মানুহে কি কি কৰে মানে বহুতো তেনেকুৱা জাবৰ জোথৰ বিলাক মানে নলা নৰ্দমাত পেলাই বহুতো জাবৰ জোথৰ বিলাক মানে চাফ চিকুণকৈ নাৰাখে আৰু নদীবিলাকৰ মানে বহুতো তেনেকুৱা গেলা পচাই কিছুমান গৰু মৰা ছাগলী মৰা তে জীৱ জন্তু মৰাবিলাকো কি কৰে মানে নদী যিবিলাকত পেলাই থৈ দিয়ে মানুহবিলাকে
হয় হয়।
আৰু কিছুমান তেনেকুৱা কি কয় জাবৰ জেং বিলাকত লাগি কৰবা জংঘল বিলাকো লাগি থাকি মানে তেনেকুৱা মৰা কি পচা জীৱ জন্তুবিলাক মানে বহুত তেনেকুৱা দুৰ্গন্ধ তেনেকুৱা মানে পানী বিলাক প্ৰদূষণ কৰে আৰু তেনেকুৱা বহুতো উশাহ লোৱা বিলাকত মানে অসুবিধা- কৰে মানুহ বিলাকক। আৰু তেনেকুৱা বহুত- জাবৰ-জোঁথৰবিলাক মানুহে পেলাই ৰাখে। সেইবিলাক মানে- মানুহে মানে পৰিষ্কাৰ নকৰে। আৰু তেনেকুৱা গেলা-পচা পচি যোৱা, জাবৰ-জো - থৰ বিলাক জীৱ-জন্তু বিলাক মানুহে কি, তাৰ ওচৰত যাবও নোৱাৰা হৈ থাকে।
হয় হয়।
কিন্তু বানপানী ফল মানে এই সকলো মানে উটুৱাই লৈ যায়। বানপানীয়ে এই স সকলো কি কৰে, মানে বৈ কেনে উটুৱাই নি কিনে মানে তেনেকুৱা পৰিষ্কাৰ কৰি, কৰাতটো আমি দেখিবলৈ পোৱা যায়।
হয়, হয়।
আৰু ইয়াৰ ওপৰি কিছুমান বানপানী ফলৰ আৰু এটা উপকাৰ মানে যেতিয়া বানপানী আহে, তেতিয়া মানে বহুতো তেনেকুৱা বাৰী বাগান তেনেকুৱা ঘৰবিলাক বহুতো তেনেকুৱা মানে পানীৰে উপচি পৰি তেনেকুৱা বহুত মানে খেতি বাতিবিলাক ঢাকি থৈ দিয়ে। মাটিবিলাক বহুত টেঙা থাকে, তে-ঢাকি থৈ দিয়ে। ঢাকি পেলাই, এই সময়ত কি হয় মানে বানপানী লগত বহুতো তেনেকুৱা পলসুৱা মাটি আহে লগত।
হয় হয়।
সেই পলসুৱা মাটি বহুতো আহে বানপানীৰ লগত, আৰু যেতিয়া বানপানী শুকাই যায় তেতিয়া মানে এই পলসুৱা মাটিৰ ওপৰত যদি মাটি চহাই কিনে যদি খেতি কৰে, তাৰ পৰা মানে মাটিটো বহুত খাৰুৱা হয়।
হয় হয় হয়।
আৰু ফলত বহুত তেনেকুৱা, সেই পলসুৱা মাটিৰ উপৰিও থকা মাটিত যৰি আমি যি কোনো ৰুওঁ, তাত মানে তেনেকুৱা কিছুমান সাৰ নিদিয়াকৈয়ে আমি মানে তেনেকুৱা কি কয়, উৎপাদন কৰিবলৈ পাৰি আৰু, তাৰ ফ, এই পলসুৱা মাট টিৰ ওপৰত।
আৰু তেনেকুৱাই কিছুমান মানে, কিছুমান উপকাৰ বহুতো আছে বানপানীৰ ফলত টো মানে, ক'লে মানে, গ'লে মানে শেষ নহয় আমাৰ কাৰণ, এই সময়ত আমাৰ সময় হ'লহি, বা-বাৰু ন'?
হয় হয় হয়।
আমাৰ সময় হ'লহি। বাৰু আপোনাৰ লগত আলোচনা কৰি বহুত ভাল লাগিল আৰু আশা কৰিছোঁ তেনেকুৱা পিছৰ সময়বিলাকতো এটা বিষয় লৈ কেনে আপোনালোকে আলোচনা কৰিব পাম বুলি।
হয় হয় নিশ্চয়, আপোনাৰ লগত কথা পাতি বহুত ভাল পালোঁ। আৰু আপোনালৈ অশেষ ধন্যবাদ থাকিল।
হয় হয় হয়।
হয়।